হেল্ল' অঁ চিনী পাইচণ্ চিনী পাইচান নাই
অ ভালকে চিনি পোৱা নাই বাৰু
অঁ পায় নাপাবা বাৰু মই তোমাৰ এবাৰ মানে কোম্পানীৰ ফালৰ পৰা কৈছিলোঁ তোমাক
অ কওকচোন
মই তোমাৰ ব্যৱসায়ী কামৰ কাৰণে তোমাক ফোন কৰিছিলোঁ
হয় কওক
তুমি মানে তোমাৰ মই শুনা পাইছিলোঁ তুমি ব্যৱসায় সৰু সুৰা ব্যৱসায় এটা কৰি আছা শুনো।
হয় হয় মই সৰুকে ব্যৱস্থ
অঁ কিহৰ ব্যৱসায় কৰিছা জানিব পাৰিম নেকি
ব্যৱসায় মানে এইটো আপোনাৰ হাতেৰে বনোৱা কিছুমান বস্তু ধৰক এনেকে ফুলৰ এটা বুকে কিথন আৰু উলেদি গোঠা কিছুমান উম তেনেকে আৰু সজোৱা কিছুমান বস্তু তেনেকেই
পিছে আমাৰ কোম্পানীৰ লগত তুমি অলপ সহযোগ কৰিবা নেকি আমাৰ কোম্পানীৰ লগত? মানে আমাৰ কোম্পানীয়ে এনেকুৱা হাতৰ হাতে বনোৱা বস্তুবিলাক লয় মানে সেইকাৰণে সুধিলোঁ।
অ অলপ আপোনালোকৰ কোম্পানীটোৰ বিষয়ে ক'লে ভাল লাগিল হয়।
আমাৰ কোম্পানীটো মানে আচল তাতে এনেকুৱা এ কোম্পানী তোমাৰ যোন মানে তোমাৰ ঘৰত বহি বহি হাতে বা ভাত অবিদ্যা কামবিলাক কৰে সেই সেইবিলাক বস্তু মানে আমাৰ কোম্পানীয়ে তাৰ আপোনালোকৰ পৰা আপোনালোকৰ পৰা এটা লাভৰ লাভদ লাভত কিনি তাৰ ত মানে বেচা হয় মানে সেইকাৰণে ফোন কৰিলোঁ। কিনিব কিনিব মানে তোম ই্ছাছে নেক আমাৰ কোম্পানীৰ পৰা এনেকৈ বস্তু ল'ব আছে নেকি এ তোমাক কিবা বস্তু দিব লগা আছে নেকি আমি পাৰিম নেকি?
অ তেনেকে আপোনাৰ এতিয়া দাম দৰ বিলাকো ধৰ জানিব লাগিব।
উম উম উম পিছে মানে তোমাৰ যদি কিবা সহায় কৰিব লগা থাকে আমি মানে কোম্পানীৰ ফালৰ পৰা কৰিম কিন্তু মানে আমাক তুমি বস্তুবিলাক বনাই আমাৰ আমাক কোম্পানীতে দিব লাগিব মানে সেইটোৱে সেইকাৰণে ফোন কৰিছিলোঁ মই
হয় হয়
উঁ উঁ উম উম অ অ এ তুমি কে কেতিয়া মানে দিব পাৰিবা আমাৰ কোম্পানী আহিব পাৰিবা
হয় আপুনি মোক আম মই আপোনাৰ কাইলে মানেই যাব পাৰিম।
অ কাইলৈ তুমি ম আমাৰ কোম্পানীৰ পৰা কোম্পানীত পৰা তোমাৰ ঘৰৰ পৰা বেছি দুৰ নহবগৈ আমাৰ ইয়াৰ ফালে তোমাৰ গাঁৱতে আছে কোম্পানীটো। তোমাৰ মানে তোমাৰ চব মানুহ তালৈকে আহে তুমি কাইলৈ আমাৰ কোম্পানীত তোমাৰ এঘাৰ বজাত পাই যাবা হি হাঁ।
হয় কিবা কিবি নথি পত্ৰ লাগিব।
নি নথি পত্ৰ মানে তোমাৰ যিমান লৈকে পঢ়িলা তুমি এতিয়ালৈকে এতিয়া কি পঢ়ি আছা সেইখিনি লিখি তুমাৰ এখন দৰ্খাস্ত হিচাপে আমাৰ কোম্পানীত জমা দিব লাগিব। হেনেকাহলে তোমাৰ জমা দি পেলাই মোক তুমি নহ'লে মোক ফোন কল এটা কৰিবা যদি নোপোৱা বা মোক মই মোৰ সহকাৰী যোনবিলাক। সহকৰ্মী আছে সেইবিলাকক ফোন কৰিলে পাবা তুমি মই চাৰিটা পাঁচটামান নম্বৰ দি দিম তোমাক।
হয় অ
তুমি সিহঁতক কল কৰিলে তুমি তাত আহি গৈ পেলাই তোমাৰ। তোমাৰ যোনটো পথৰ কাৰণে তোমাৰ মাতিছো তোমাক সেইটো পথটোৰ কাৰণে বস্তুখিনি দিব পাৰিবা।
হয় হয়
তুমি আমাৰ কোম্পানী থা আমাৰ তুমি বস্তুখিনি তুমি এতিয়া বনাইছানে নে ক বা কিবা কিবি বনাই আছা নেকি এতিয়া।
বনাই মানে মোৰ এনেকে ফুলৰ বোকে দুটামান বনাই থোৱা আছে।
হয় হয়।
অ এনেকে আৰু অ আৰু মানে কিটচেন অলপো বনাই থোৱা আছে। এতিয়া মানে আপোনাৰ কিমান খিনি কিমানতো বস্তু
মানে আমাক এতিয়া আছিলে আমাৰ বুকে বুকেটো বহুত মানুহে দিয়া হয়। মানে যোনবিলাক ফুলৰ এইবিলাক হয় সেয়া তোমাৰ তোমাৰ মোৰ আশীটা নব্বৈটামান তোমাৰ পৰা মই মানে হেৰি কৰিছোঁ দিব পাৰিবা নে সিমানখিনি
অ এইটো কিমান দিনৰ ভিতৰত লাগিব।
মোক এই তোমাৰ এসপ্তাহৰ ভিতৰত লাগিব সাত দিনৰ ভিতৰত।
অ অ হ'ব পাৰিম বাকী আৰু কিবা।
আৰু কিবা মানে তুমি আৰু যি যি বস্তু বনোৱা তাৰে তমাৰ মে মোক তুমি যদি পঞ্চাছ পঞ্চাছ শতাংশ বেলেগতো বেচা পঞ্চাছ শতাংশ মোকো দিব লাগিব। আমাৰ মানে সেইটো কোম্পানীৰ ফালৰ পৰা এটা তোমাৰ এটা মানে তোমাক কৈ দিয়া হ'ব সেইটো লিখা লিখিত কৰি লিখিত কৰি দিয়া হব সেইটো মতে তুমি মানে আমাৰ কোম্পানী সিমানখিনি বস্তু বস্তু দিব পাৰিবা আৰু তুমি বেলেগ বস্তু মানে তুমি নিজৰ মানে বেছি বেচাকৈ নকৰি পাৰিবা
আচ্ছা। আচ্ছা বুজিছো বাৰু মই বাৰু কাইলে যাম গোটেইখিনি বস্তু লৈ কৰি যাম।
উম হম পিছেত পিছেত তুমি আমাৰ কোম্পানীত থাকি কাম কৰিবানে নে তোমাৰ ঘৰতে কম কৰিবা
নাই নাই মই ঘৰতে কৰিম কাৰণ মই উম পঢ়ি আছো।
হয় হয় পঢ়ি আছা নেকি কি পঢ়ি আছা তুমি
মই এবাৰ বি এ থাট ছেম
অঁ অঁ অঁ ঠিকে আছে মানে মানে তম অলপ অলপ মানে ব্যৱসায় সৰুখোৱা ব্যৱসায় শিকিছা আৰু ন লাহে লাহে।
হয় হয় লাহে লাহে এনেকে শিকিছো আৰু
উম উম ভালে কৰিছা বাৰু সাত সাত খৰচটো ওলাই থাকিল ন তোমাৰ। সেইকাৰণে তোমাক মই সুধিলোঁ মানে আৰু তোমাৰ তোমাৰ লগৰ কোনোবাই এনেকুৱা বস্তু বনায় নেকি হাতে ভাতেক হাতৰ বস্তু।
লগৰ তেনেকে অ অ মোৰ এনেকে ভন্টি এজনীয়ে বনাই।
উ উ
তাইও এনেকে সৰু সুৰা ইমান এতিয়ালৈকে বস্তুতটো সেয়া হ'ব যোৱা নাই মানে ডাঙৰ হোৱা নাই। এনেকে আপোনাৰ লগতে
উম উম তুমিয়েই তুমিয়েই। তাৰ এটা বুকে কিমানত এনে বেচা বেচা কোৱাচোন?
বুকেটো আপোনাৰ চাইজ লৈ থাকে।
হয় হয় চাইজবেলাক ক'ব পাৰিবা নেকি বেয়া নোপোৱা যদি।
অঁ চাইজবিলাক মানে আপোনাৰ এটা পাঁচটা ফুলৰ বুকেট ধৰক। আহ। সেইটো আপোনাৰ আঢ়ৈশ টকা। আৰু তাতকে ডাঙৰ বিচাৰিলেও মানে কা চমাৰে নিজৰ ফালৰ পৰা কয় ন যে মোক এনেকে পাঁচটা লাগে ছটা লাগে। হাতটা লাগে আনটা লাগে। তাৰমানে তাৰ ওপৰত আহি পৰে আৰু কথাটো।
হয় হয় তুমি মানে এতিয়া আমাক যদি দিব লগা হয় তুমি এটা বশী কিমান দ পাৰিবা আমিতো তোমাৰ এটা নলওঁ ন তোমাৰো মই এ মই কৈছো মই এসপ্তাহত সত্তৰটা। চাৰিটামান লাগিব। বেছি লাগিবও পাৰে তুমি তোমাক তুমি আমাক দিব লগা হ'লে মানে সল চেল দামত দিব লগা হ'ব পাৰে।
অ হয় মই এনেই আপোনাৰ আঢ়ৈশত। টকা বুকেটো আপোনাৰ দুশত দিব পাৰিম।
অ আৰু তাতো তাতকৈ ডাঙৰবিলাক যোন বিলাক তোমাৰ সাতশ আঠশ টকাৰকবিলাক আমাক
অ আপোনাৰ সাতশ আঠশ ধৰক এ এতিয়া এটা আনশ টকীয়া বকে ধৰক মই আপোনাক আহ সাতশ মানত দিব পাৰিম।
অ অ তেতিয়াহ'লে ঠিকে আছে বাৰু উম উম। তোমাক পইচাটো তোমাক এনেকুৱা হেৰিত লাগিবনে মোবাইলৰ জৰিয়তে লাগিবনে নে? তোমাক অনলাইন। মানে হাতে হাতে লাগিব।
নাই মোকো পইচাটো আপুনি হাতত দিলেই ভাল পাম।
আৰু দিলে ভাল পাব ন ত' কাইলৈ তেতিয়াহ'লে আহি। আপুনি যেতিয়া আমাৰ কোম্পানীত আহিব তেতিয়া আমাৰ আমাৰ পৰা পইচাটোতো আপুনি লৈ যাব পাৰিব হাততে হা হাতে লুতেই লৈ যাব পাৰিব আপুনি যিমানটো লাগে। আপুনি মোক আপুনি মোক কিবা এটা হিচাপ কৰি মোক কাইলৈ লৈ আনিব। সিমানখিনি বস্তু আপুনি বনাব আমাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা। তো আপোনাক মোক সহকৰ্মীবিলাকে বুজাই দিব আপোনাক কি কি বস্তু লাগে? আৰু উম উম। পিছে তোমাৰ এতিয়া ভাত চাত খালা
অ ভাত খোৱা নাই বাৰু এতিয়া। হেল্ল'
অ অ হেল্ল' অ অ হেল্ল' অঁ শুনি আছোঁ শুনি আছোঁ। উম উম।
অ ভাত খালে নহয়?
খালে খালোঁ খালোঁ আমি ভাত খালোঁ বাৰু এ তোমাক তোমাক এ মাহত। কিমানমান দিব লাগিব।
মাহত আপুনি অ মানে আপুনি মাহত ধৰক কেইটা
উম উম উম উম সেইটো হয় বাৰু হ'ব। বাৰু কাৰণ তোমাৰ মানে অৰ্ডাৰ অৰ্ডাৰৰ হিচাপত অৰ্ডাৰৰ পিছতো তোমাক মানে তোমাক কিমানমান দিব লগা হ'ব তোমাক পইচা?
অৰ্ডাৰৰ পিছত আপুনি মোক মাহত ন হেজাৰকৈ দিলেও হ'ব
ন হাজাৰ হ'ব ন ন আমি মানে তোমাৰ বেলেগ কৰ্মচাৰীক তোমাৰ আন হাজাকৈ দিওঁ তোমাক এতিয়া তোমাক ন হাজাৰ লাগিব ন
হয় হয় ন হাজাৰকে দিলেও হ'ব
অলপ কম অলপ কমাই দিলে নহ'ব প্ৰথম মাহত
অ হ'ব বাৰু আপোনালোকৰ সুবিধাটো চাই লৈ পেলাই দিলেও হ'ব
হয় নেকি তেতিয়াহ'লে তেতিয়াহ'লে মোৰ বাৰু একো প্ৰব্লেম নাই তোমাক তোমাকটো দিব পাৰু সিমানটোৱেই দি'ম কিন্তু তোমাৰ তেতিয়া তেতিয়া তোমাৰ যদি তোমাক নহেজাৰ টকাকৈ এ মাহত দিব লগা হয়। তেতিয়া তোমাৰ অৰ্ডাৰ তোমাৰ পৰা মানে তোমাক তোমাক যোনখিনি অৰ্ডাৰ দিম সেইখিনি অলপ কমি আহিব দহটা পাঁচটা কমি আহিব নে সেনেকৈ হ'ব ন তোমাক আঠ হাজাৰ টকা দিলেই হ'ব।
এ আপুনি মোক আঠ হাজাৰ টকাই দিব তেনে
হয় নেকি, মানে অৰ্ডাৰটো তোমাৰ আগৰ অৰ্ডাৰটো থাকিব ন তেতিয়াহ'লে
অ আগৰটোৱে থাকিব।
উম উম, হ'ব বাৰু তেতিয়াহ'লে তাৰপিছত তোমাৰ এতিয়া এনে তুমি এদিনত কিমান এটা অৰ্ডাৰ বনোৱা তোমাৰ মানে অভিজ্ঞতা আছে?
এদিনত মই আপোনাৰ পাঁচ ছটাকে বনাও।
উম উম
তেনেকে আৰু বুকে বিলাক মানে আজি আজিকালি সৰু সৰু নহয় অলপ ডাঙৰকে চাইজৰ নিয়ে।
উম উম। সেইটো হয় বাৰু সেইটো জানো জানো বাৰু আমি উম উম পিছে তুমি আমাৰ মানে পিছে তুমি আমাৰ মানে কোম্পানী যদি কোম্পানী যদি থাকি কাম কৰিব বিচাৰা
হয়
তেতিয়া মানে তোমাৰ অলপ মানে কিবা তোমাৰ বস্তুবিলাক তোমাৰ যোনবিলাক বস্তু ব্যৱহাৰ সেইবিলাক বস্তু চব মানে তোমাৰ ফ্ৰী পালাহঁতে সেইকাৰণে তোমাক কলো মই
অ মই আপোনাৰ যদি মোৰ কলেজ ধৰক বন্ধ থাকিব ন জুলাই মাহত তেনে জুলাই মাহতটো মই আপোনাৰ তাত কোম্পেনীত গৈয়ে গোটেইখিনি কাম কৰি দিম
হয় নেকি
উম এনে বাকী কেইদিন অৱ মই এনে বাকী আপোনাক ঘৰৰ পৰাই কৰিব লাগিব নহ'লে মোৰো অলপ প্ৰব্লেম হয়।
উম উম সেইটো হ'ব বাৰু তোমাৰ সেইটো তুমি সেইটো নিজৰ লগত মিলাই ল'বা কাৰণ তোমাক কলেজো থাকে ন হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হয় কওক।
অ কি কৈ আছিলা আপুনি? হেল্ল'
হয় শুনিছে নে?
হয় শুনি আছোঁ মই আপুনি কি কৈ আছিলে!
অ সেইটোয়ে মই মানে আপোনাক কৈছো যে ঘৰৰ পৰাই মই মানে জুলাই মাহত আপ আপোনাৰ তাত গৈ কৰিম।
উ
এনে বাকী মই মানে ঘৰত থাকিয়ে কৰিম
ঘৰত থাকে কৰিব ন অ তেতিয়াহলে ঠিক ঠিকে আছে বাৰু তেতিয়াহ'লে তোমাৰ আপুনি আমাৰ তাত কাইলৈ তেতিয়াহ'লে এঘাৰ বজাত এঘাৰ বজাত পাই যায় বহি কাৰেক্ট এঘাৰ বজিতে পাই যাব হা অলপ দহ আপুনি পাঁচ মিনিটটো দেৰি নকৰিব মানে আমাৰ বহুত ব্যস্ত থকা মানুহবিলাক থাকে ন নহ'লে আপোনাক আপোনাক যোনে আপোনাৰ দহটা বিছবিলাক ল'ব সেইবিলাক নহ'লে গুচি যাব পাৰে ন আপোনাৰ বেলেগ বেলেগ
হয় হয় হয় হয় মই নিশ্চয় যাম দিয়ক
হয় হয় আহিবা তেতিয়াহ'লে তুমি কাইলৈ আৰু তোমাৰ এটা কথা শুনা আৰু তুমি পাৰিলে তোমাৰ এটা বু বুকে লৈ আহিবা আমি আমি দে আমি তোমাৰ তোমাৰ কামটো কেনেকৈ কৰিছা বুকেটোত কিমানখিনি কাম কৰি কৰিব লগা আমি কিমাখিনি কাম কৰিব লাগিব আৰু সেইটো চাবলৈ এটা তোমাৰ এটা এনেই মানে তোমাৰ বুকে এটা লৈ আনিবা আমাৰ কাৰণে কালৈ চাবলৈ আমি কাৰণ এ এটাত এটা তুমি ডাঙৰ এটা আনিবা আৰু এটা সৰু এটা আনিবা
হয় হয় লৈ যাম।
উম উম পাৰিলে তুমি আৰু এটা কাম কৰিবা পাৰিলে তোমাৰ বুকেবাৰ লগত পাৰিলা যাতে অৰিজিনেল ফুল দিব পৰা সেইবাৰ ফুল দিব পাৰিবা
অ অ মই অৰিজিনেল ফুলো দিব পাৰো বাৰু
উম উম আমাৰ সনেকে মানে বেছিভাগ বেছিভাগ বুকেট মানে অৰিজিনেল ফুল দিয়া হয় ন সেইকাৰণে আপোনাক কথাবিলাক কলো উম উম হয় লৈ আহিব লৈ আহিব দিয়ক তেতিয়াহ'লে ৰাখিছোঁ দিয়ক তেতিয়াহ'লে হ উম উম